হেল্ল' হেল্ল'। কি কৰি আছা?
এনেই আছো
অ অ খ মই কলেজৰ পৰা আহি পাইছো কলেজৰ পৰা আহি পাইছোঁ।
কি কৰি?
এতিয়া এনেই আছো। টিউচনলৈ যাম এতিয়া।
ক'ত?
টিউচন ওচৰতে দুটা আছে।
অ খোৱা-বোৱা
খোৱা বোৱা নাই কৰা ৰাতি।
তাৰ মানে এনেই গাখীৰ খাওঁ। সেই আজি তাৰপিছত এই গাখীৰ মানুহ এ ঘৰলে সকাম আছিলে সকামৰ কাৰণে ক'ত উম চাহ নাখাওঁ এনে।
অ'। কিবা ৰাখিছে নেকি?
নাই ৰাখা। নেনে খ
কিবা বথ চত ৰাখিছে নেকি? কিবা বথ চত ৰাখিছে নে কিনো?
আহ।
আহ কি কাৰণে?
এনেই কাৰণ কাক কেলে ক'ম?
নহ ঘপকৈ ৰাখে ঘপকে ভাঙি দিয়ে যে।
উম। যদি ৰাখিব লগগীয়া একো হেৰি নাথাকে তেতিয়া ভাঙিবই লাগিব মানে যিটো কাৰণে ৰাখে সেইটো যদি নাথাকে মানে নহয়গে।
ত যিটো কাৰণে যদি যিটো কাৰণে ৰাখিছে যদি শুদ্ধকে নাৰাখি কাৰণটো বিফল হয় তেতিয়া।
কেকে
একো নহয়।
মানে কৈছে যে মানে যেনেকে মই এতিয়া ব্ৰত ব্ৰত ৰাখিছো ন তেনেকে মানে সেই নিয়ম নীতি খিনি পালন নকৰি যদি মানে ভুল কৰো নে কি!
হয়।
অ মই ভাল মই জানো নহয় মই ভুল কৰিছো নেকি কিবা এ নাই কৰা
নিজে জিলে দেখ ভগৱানৰ চকোন ভালে হ'ব পাৰে।
হয় ন ভগৱানে য ভুল নাজানো ইমান খিনি কোৱাৰ পিছত যদি কিবা ভুল হয় নাজানো। যিমান পাৰিছো কৰিছো আৰু কিমান তা, তে যদি কিবা ভুল দুইটো থাকিলে পাবৰ কাৰণে বুলি নহয়।
হেৰুৱাব ৰ কাৰণে
হেৰুৱাব কাৰণে বুলিও নহ
কি কাৰণে
পাব কাৰণেও নহ হে উৰাব কাৰণেও নহয়। ভালকে থাকিব কাৰণে।
অ, তাপৰা খবৰ খাতি ভাল নে আপোনাৰ? হেল্ল',
ভাল
অহ, মাহতে কি কৰিছে।
মা তাত বৈ আছে। বাবা আলহী আহিছে কথা পাতি আছে বা আছে।
বাবা কামলে নাই যোৱাানি আজি।
নাই যোৱা পথাৰত লাগিছিল আজি ৰাতিপুৱা
অ, মাটিব হৈছে নে।
মাটি ৰুব হ'ব আৰু এতিয়া হাল বোৱাইছে যেনেবা
অ', কঠীয়া হ'ল?
কঠিয়া হোৱাগে নাই হৈছোগে বাই তুলিব পৰা আগতীয়াকে ত হেৰি কৰিছিল নয় পাইছিলে নহয়।
উ অক ভৰিটো দুখাই থাকিলেোকত লাগিব নালাগে। হেল্ল',
অ',
ভৰিতো বিষাই থাকিলে বোলে সেইবোৰকত লাগিব নালাগে বুলি কৈছো
অ'
উম, এক্সে ৰিপৰ্ট টো আনিব লাগিছিলে আকৌ।
গম নাপাও নহয় পাছবেলা যে নিদিয়ে আগবেলাাহে দিয়ে হেনো।
অ, এটা বজাৰ পাছত অ, এটা বজাৰ পাছত নিদিয়ে
ইমান নাজানো নহয় গৈ মেলি পোৱা নাই নহয় ইমানৈকে হস্পিতেলৰ কথা একোৱেইে নাজানো।
সুধিব লাগে কিছুমান জনা মানুহক
উম।
মেডিকেল গৈ থকা মানুহক সুধিব লাগে।
উম, নুসুধিলোঁ।
স্কুটী চলাব পাৰিছে নে।
পাইছো।
অ, নিজে যাব পাৰিছে।
উম,
অ', ভগা নাই তেতিয়াহ'লে, যদি নিজে যাব পাৰিছে স্কুটি চলাই
অ', খেৰ নাহান খলা ন হা বুলিলে ভ আ মলম টো লগাইছো অলপ চলপ বেণ্ডেজ মাৰি থৈছো তাৰপিছত আকৌ এইবোৰ কিবা ঔষধ আনিছিলো ঔষধ বান্ধছো
অ আগতকে ভাল পাইছে।
পাইছো, অ,। পৰহি বেছি আছিলে আজি ভাল। আছে।
অ ভালকে থাকিব।
উম।
নিজৰ যত্ন ল'ব অকমাণ।
উম।
হেল্লো'।
পঢ়ি আছো, অ,।
ভালকে থাকিব বোলো অকমান নিজৰ যত্ন ল'ব।
উম।
দেই।
অহ।
অহ বাকী মাহঁত ভাল।
ভালে।
উম। বা
বাও ভালে, বা গা বেয়া আছিলে, এতিয়াও ভাল পাইছে।
অ ভিন্দ আহিলে নেকি?
ভিন্দু নাহিলে। হস্পিতেলতলো যোৱানটো নহ'লে যে।
অ, বা কেইদিনমান থাকিব নেকি?
নাজানো থাকি নেকি কি তাক।
সোধা নাইনি।
নাই কতা থাকো ক'বলৈ।
অ চৰি চৰি।
চৰি ক'বলগীয়া কি অ।
আপুনি বাকী ঠিকে আছে।
উম।
হেল্লো'।
ঠিকে আছো, অ,।
গাটো বেয়া নেকি? মাততো ওলোৱা নাই?
নহয় বেয়া ভালে হৈ আছো।
ভালকে থাকিব।
ভালকে আছো।
আহ।
কলেজৰ পৰা কেইটাত আহিলে।
কলেজ পৰা পাইছোৱে মোক হাত ধূই মানে আজোৰি হৈছো।
উম, ৰাতিপুৱাৰ পৰা একো খুৱাই নাই।
নাই খোৱা।
আকৌ কোৱা শুনো মানুহে নোখোৱা বেমাৰৰ তই বোলে ইয়াত ব্ৰত ৰাখিব নালাগে। কিবা এটা খাবও লাগে। পানী, চানি অকমান।
পানী খালো।
আকৌ একো নাই খোৱা বুলি ক'লে যে
পানী খাইছো পানী ৰাতিপুৱা শুই উঠি খাওঁ।
উম। মন্দিৰ চন্দিৰো যাব লাগে সোমবাৰ দিনা ব্ৰত ৰাখিব লাগে।
অ',
মন্দিৰ চন্দিৰলৌ যাব লাগে এপাক।
উম, যাবতো লাগে।
তই যদি সোনা পালে
উম, যাব লাগে, কিন্তু সদায় যাবলে নহয় আকৌ।
সদায় বন্ধ নাৰাখে ন।
নহয় সেতোকুৱা নাই, চব সোমবাৰে যাব সময় নাথাকে যে, সেইকাৰণে কেইদিনমান অলপমান দিনৰ মূৰত মাজতে এবাৰ যাওঁ, তাৰপিছত কেতিয়াবা বন্ধই দিওঁ মানে।
উম,
কলেজ খোলা থাকিলে যাব নাপাওঁ, এই সন্ধিয়া সময়ত যাবলৈ বেয়া লাগে, ৰাতিপুৱাই যা -ব লাগে।
ৰাখিছে মনোকামনা পূৰণ হওক
উম।
মই ভগৱানক প্ৰাৰ্থনা কৰিম।
উম।
উম, ভালে থাকক।
উম। বাহঁতে ফোন কৰিছেনে?
ফোন নাই কৰা নহয়।
এগজাম কেতিয়া পৰা আছিলে?
কেতিয়াবা নহয়, এদিনেই হ'ব।
কেতিয়া বুলি কৈছিলে?
অ', চাৰি তাৰিখে।
অ',
উম।
ফোন কৰা নাই মানে এইকেইদিন, এগজাম তাইম পঢ়িবলৈ লাগে যে।
অ',
মেছেজ কৰিছিলে আজি।
কি কৈছে?
এই কিবা কাটিঙৰ কথাই সুধিছিলে কাপোৰ।
অ', শিকাই দিব নহ'লে, পাৰে যদি
হা?
শিকাই দিব জানে যদি।
মই নাজানো।
অ', বেলেগে কাটিং কৰি দিছে নে ?
নাই, নিজেই কৰিছোঁ।
সেইখন নজনাকে নিজে কেনেকে কৰিলেনো?
শিকিছোহে, শিকাব পৰাকে নাজানো।
নজনাকেনো নিজে কেনেক, কেনেক কৰিলে?
নহয়, শিকাব শিকা শিকোৱাকে নাজানো মানে।
অ'।
উম, মেচিন এটা ল'ব কৈছে।
হা?
মেচিন এটা ল'ব কৈছে ঘৰত।
অ', মেচিন ল'বলৈ জীৱনটো আছে।
উম,
উম।
অ এতিয়া শিকিবৰ কাৰণে
অ, অ, লৈ ল'বা আকৌ লৈ ল'বা আকৌ মেচিন এটা।
এ কৃষ্ণ এ ববৈ এজনী আছে মানে বৈয়ে লৈ আহিব গৈছে। যদি শিকো মানে। ঘৰ ওচৰে।
ত, লোকৰ মেচিন আনি কেইবাখনতকে নিজে এটা কিনি অনাই ভাল
ইমান পইচা নাই নহয় আমাৰ
কিমান ল'ব ন মেচিনটো
সাত হাজাৰ আঠ হাজাৰ মান লব।
অ',
সোন বেয়ালে নামাইবা
তাৰ পৰা কিবা তাৰ পৰা কিবা লাভালাভ হব নেকি?
হাঁ
সাত হাজাৰ মেচিনটো অনাৰ পাছত কিবা লাভালাভ হব নেকি।
জানি ও আকৌ চিলাবলে।
সেইকাৰণে দেখোন মানুহ ধেই আছে মেচিন চিলোৱা কাপোৰ চিলোৱা মানুহ।
উম, আছে।
এতিয়া সময় থাকোতে ইমান মেচিন চেচিনত এইবোৰ কৰাত মান লাগিবও নালাগে নেকি।
উম,
কাৰণ তিনি চাৰি বছৰ পাছতো পাৰিব মেচিনত কাপোৰ চিলাব লাগিব।
নাজানো আমি নাজানো পঢ়া শুনা নাইকিয়া মানুহ কিন্তু নাজানিলেও কিছুমান কথা ভাবো মানে হয়টো ভুলো হ'ব পাৰে। উম, আপোনাৰ লাইফটো আপুনি জানিব ন কেনেকে কি কৰিব বিচাৰে। উম,
টোটো
অ',
এইবিলাক চেৰা মই কি চেৰা অ - অ ঠিকে - ঠিকে আছে।
অ, উম, ভালকে থাকিব।
আছো।
তাৰপিছত কওক
দেউতা ঠিকে আছে।
অ, জানো আছো চাগে মই ঘৰত নাই নহয়।
ফোন চোন কৰা নাই নি
ফোন নাই কৰা।
অহ, অ,
কিবা এটা খোৱা বোৱা কৈল
আহ
কৈ লক বোলো
নাই মন যোৱা নাই অ,
কিয়নো কি খালেনো মন নাযাবলৈ
নাই মানসিকভাৱে কিবা হৈ থাকিলে খাব মন নাযায়
আহ
টিউচনলে কেইটাত যাব
যাম আৰু এতিয়া।
টাইম টেবুল নাই নেকি?
টাইম টেবুল আছে, কিন্তু হেৰি এতিয়া আহি পাইছো হে কলেজৰ পৰা অকণমান ৰৈছোহে।
অ ৰেষ্ট লৈ মেলি যাব আৰু।
ৰেছ নলও এতিয়া যামে।
সেইটোয়ে কৈছো কেইটাত যাম টাইম থাকে নো টাইম থাকিলে সেই ষ্টুডেন্টটো ৰেডিহে থাকিব বোলে আমুক টাইমত টিউচন কৰিবলৈ আহিব। জৰিয়াজৰে যায় নেকি?